হেল্ল'!
অঁ কোৱা?
অ কি কৰি আছা?
এ এনে বাহিৰতে বহি তোমাৰ আকাশখন, চাই আছো ৰবা। কি বা বতৰ, কৰি আছে মানে আকৌ ধৰিবই প ন ৰাতিপুৱা, তোমাৰ ৰ'দো দিলে অলপ এতিয়া আৰু হঠাতে তোমাৰ এনেকুৱা ডাৱৰীয়া, ডাৱৰীয়া হল কালিৰ দৰে বৰষুণে, দিয়ে নেকি? মানে একদম ধৰিবই নোৱাৰা হৈছে এইকেইদিনৰ বতৰটো।
অ তাকেই এয়া তোমাৰ মানে এই যিটো তোমাৰ বতৰৰ, যিটো মহিমা মহিমাটো মানে গমেই নাপায় আজিকালি ইমান কেতিয়া কেতিয়া সলনি হৈ থাকে ধৰিব নোৱাৰে দিয়া মানে বৰষুণ, দি আছিল। আছিল ন অলপ আগতেই মানে ৰাতিপুৱা মানে ঠাণ্ডা, আছিল। এতিয়া চোৱাচোন তোমাৰ কেনেকুৱা বতৰ পাতিছে।
তাকে মানে তোমাৰ আগতে ধৰা আমিতো আন্দাজ কৰি লৈছিলো, ন ধৰা কোনটো মাহত, কি ধৰণৰ বতৰ, হ'ব। কিন্তু এতিয়া গ্ৰীষ্ম, কালতো হঠাতে ধুমুহা আহে, শীতকালো, কেতিয়াবা গৰম, পৰে আৰু বৰষুণৰ, সময়ততো তুমি দেখিবা বৰষুণ বহুত দিন ধৰে নায়ে মানে নাইকিয়া হৈ থাকে। এই দুদিন তিনিদিন আগতে আমাৰ ইয়াতে ইমান ৰ'দ, দিলে। এই তাৰ পিছৰ পৰা আৰু বৰষুণ, দিব ধৰিছে সদায় মানে একে সময়তে তোমাৰ বৰষুণ যাক আহে। বৰষুণ যাক আহি আকৌ নোহোৱা হৈ যায়। মানে এই যিবিলাক পৰিৱৰ্তন ন বতৰৰ, ত ধৰাত দৈনন্দিন জীৱনতটো মানুহৰ বৰ অসুবিধাজনক কৰি তুলিছে কাৰণ তুমি জানাই ন। বৰষুণৰ, লগত বিভিন্ন সমস্যা আহে ভূমিস্খলন, হওক তোমাৰ ইফালে বানপানীৰ, সমস্যয়া ত' মানে বহুত সমস্যা মানুহৰে নহয় দিয়াচোন। পশু -পক্ষীও হয় লগতে তোমাৰ যিবিলাক কৃষি, ক্ষেত্ৰ আমাৰ। সেইবিলাকতো সমস্যা হয়। মই তোমাৰ ফোন কৰিছিলো যোৱাকালি ফোন কৰিছিলো আমাৰ ইয়াত ইমান বৰষুণ, গাঁৱতোলে আ আকৌ বৰষুণে নাই। মানে ইমান খৰাং, হৈ আছে বতৰ, তাৰ কাৰণে মানে খেতি- পথাৰত যাবই পৰা নাই মানুহবোৰ। তই ভাবাচোন এনেকুৱা ধৰণৰ সমস্যা কিমান মানে মানুহক মানে কিমান মানুহক প্ৰভাৱ কৰিব পাৰে প্ৰভাৱিত কৰি তোলে ন।
এই হয় দিয়া আমাৰ আমাৰ মানে গাঁৱতো, আৰু আমি মানে তাতে সেই কৰিছিলোঁ। আৰু মানে মানে তোমাৰ কি বুলি কয় এইেইটো বৰষুণৰ, কোনো চিনে নাই ৰাতি মানে। মানে তোমাৰ অকল মানে সেই ৰ'দ মানে গৰম মানে বৰষুণৰ এক একো নাই আৰু মানে বৰষুণৰ, কোনো চিন প্ৰভাৱ একো নাই মানে তাতে তোমাৰ কিয় মানে পথাৰো, তোমাৰ খৰাং, হৈ গৈছে শুকাই গৈছে পথাৰ -চথাৰ বিলাকক বা তোমাৰ পানী যিটো দৰকাৰ আৰু পানী সেইটো পানীও নাই তোমাৰ এহে মানে দিগদাৰ হৈছে আজিকালি খেতিটো কৰিব। তোমাৰ মানে কি হৈছে এতিয়া, দিনক দিনে তোমাৰ বাঢ়িছেতো বাঢ়িছে এই লগতে তোমাৰ এই কি বুলি কয় সেইটো তোমাৰ ধৰি লোৱা আমাৰ যিটো এতিয়া যিটো পৰিৱেশ সেই পৰিৱেশৰ লগত মানে যিটো আমাৰ খেতি আছে খেতিটো মানে বহুত সলনি হৈছে মানে এতিয়া কি হৈছে,। আমাৰ ধৰি লোৱা তোমাৰ এই আমাৰ খেতি কৰিব লাগে কিবা এটা এই ধানৰ, ধানৰ খেতি কৰলোঁ। এই ধানৰ, খেতি কৰিবলৈ মানে আজিকালি কঠীয়া পৰা যিটো সময় কঠীয়া, পৰা সময়টো তোমাৰ সলনি হৈ গৈছে। বা তোমাৰ ধৰি লোৱা আহ যিটো ধান, ৰোৱা ভূই, ৰৱা সময় সেই ভূই ৰৱা সময়টো সলনি হৈ গৈছে। মানে দিনক দিনে যিমানে তোমাৰ দিন যায় আছে বতৰৰ, সলনি হৈছে। তোমাৰ আৰু আমাৰ খেতি- পথাৰৰ যিটো পৰিৱৰ্তন পৰি যিটো তোমাৰ পৰিৱেশ সেইটো তোমাৰ দিনক দিনে সলনি হৈ আছে দিয়া। ত' এনেকুৱা লাগে মানে কেতিয়াবা যেন আমাৰ এদিন যাই, যাই যায়, যায়। মানে বৰষুণে নোহোৱা হৈ যায় নেকি এদিন লাষ্টত অকল ৰ'দে থাকে। বা আমি যিবিলাক ততে খেতি কৰি খাওঁ বা খেতি কৰি মানে যিবিলাক আমি কাৰ্য কৰোঁ সেই কাৰ্যবিলাক আমি কৰিব নোৱাৰিমেই নেকি ত' তাকে ভাবি দে কোবা মই মানে এদিন মানে কি হ'বনো ভাবাচোন তুমি এদিন ধৰি লোৱা এনেক ৰ'দ দিন থিল বা এনেকুৱা যিটো আমাৰ গৰমৰ যিটো তাপমাত্ৰা সেই তাপমাত্ৰা ধৰি ললে তমাৰ পঞ্চল্লিছ, ধৰি লোৱা পঞ্চাশ গুচি গ'ল। তেতিয়া কি হ'ব তেতিয়ানো আমি থ থাকিব পাৰিম কেনেকে। মানে মানুহে যিটো হাৰত গছ-গছনি কাটিব ধৰিছে ন তো এনেকুৱা লাগে মানে ভয়ে লাগে এইবিলাক কথা আৰু মানে। ভাবিলে আৰু।
এ হয় দিয়া, হয় মানে। তুমি যিটো গৰমৰ কথাই ক'লা বা পৰিৱেশৰ কথাই ক'লা ন এই বত তৰ যিটো পৰিৱৰ্তন তাৰ ফলত বিশেষকৈ তোমাৰ আমাৰ কৃষিখণ্ড তুমি কোৱাৰ দৰে মানে বহুত বেছি ক্ষতিগ্ৰস্ত হৈ আছে, এতিয়া তোমাৰ কি হয় সময়ৰ বাবে বা জলবায়ু পৰিৱৰ্তনৰ কাৰণে কি হয় বহু কৃষকে এতিয়া সঠিক সময়ত তোমাৰ ধান বা যিবিলাক শস্য থাকে তেওঁলোকে ৰোপন কৰে সেইবোৰ ৰোপন কৰিব নোৱাৰে ফলত কি হয় জ কিন্তু যদি তোমাৰ সময়মতে ৰোপণ কৰেও তাৰ পিছত বৰষুণ নহয় বা হঠাতে অতিপাত বৰষুণ হৈ যায় কেতিয়াবা মানে খৰাং বতৰ কেতিয়াবা বেছি যিটো বৰষুণৰ পৰিমাণ তাৰ কাৰণে খেতিটোও নষ্ট হৈ যায় এতিয়া বানপানীয়ে তোমাৰ বানপানী হ'ব বৰষুণ বেছি হলেতো বানপানী হয়তো জাম নাই ত' বানপানীয়ে কি কৰে যিবিলাক খেতি অঞ্চল সেইবিলাকতো বূৰাই পেলাই আনহাতে তোমাৰ বেছি ৰ'দ দিলে খৰাং হ'ব খৰাঙে তোমাৰ মাটিৰ যিটো পানী সেইটো পানীৰ অৱস্থাটো মানে অভাৱৰ অৱস্থা যিটো সেইটো সৃষ্টি কৰে। তো মানে কৃষক সকলৰ কাৰণে বিশেষকে এইটো টান সময় বাকী মানুহৰো তোমাৰ দৈনন্দিন জীৱ বোৰ কষ্টৰ মাজেৰে হ'লেও চলি যায়। কাৰ আৰু তুমি এই ক্ষেত্ৰত কি ভাবা ধৰা আমাৰ যিবিলাক জলবায়ু বৰ্তমান পৰিৱৰ্তন নহয় তাৰে মূল কাৰণ বুলি ক'লে
ইতা জ জলবায়ুৰ এতিয়া মূল পৰিৱৰ্তন ক'বলৈ গ'লে আৰু আহ ধৰি লোৱা জলবায়ুৰ মূল পৰিৱৰ্তন তোমাৰ এতিয়া এ আমাৰ ধৰি লোৱা যিবিলাক যি হাৰত আৰু বনাঞ্চল যিটো ধ্বংস কৰিছে এই বনাঞ্চল ছত জলংঘ কৰা টো আৰু আমাৰ যিটো আঁৰত মই কলো অলপ আগত তোমাক গছ -গছনি যিটো হাৰত কাটিছে আৰু গছ-গছনি যিটো হাৰ আৰু বাঢ়িছে গছ-গছনি এটা মানুহৰ। মানে মানহ আনৰ কিবা এটা মানে হে গৈছে মানে মানে ভাল লগা হৈ গৈছে মানুহৰ গছ কাটিবলৈ বা গছ তোমাৰ দেখিলে কটো, কটো লাগে ডাঙৰ ডাঙৰ গছ বিলাক দেখিলে মানে চৰকাৰৰ লগতে ধৰি লোৱা এই যিবিলাক আৰু মানুহ আছে মানে কটো কটো লাগি থাকে নেকি তেওঁলোকৰ তো সেইটোৱে আৰু সেইবিলাকৰ কাৰণে তোমাৰ যিটো আমাৰ জলবায়ু পৰিৱৰ্তন সেইকাৰণে এতিয়া সলনি হৈ থাকে মানে ক'ত বৰষুণ দি ক'ত ৰ'দ দি তুমি ধৰিবই নোৱাৰি। লগতে তোমাৰ আমাৰ যিটো প্ৰদূৰ্ষণ সেই প্ৰদূৰ্ষণৰ কাৰণে আমাৰ যিটো বায়ু প্ৰদূৰণ হওক বা তোমাৰ যিটো পানী প্ৰদূষণ আছে সেইবিলাকত তোমাৰ কি কৰিছে এতিয়া মানে বতৰ যিটো মহিমা সেই মহিমাটো ধৰিব নোৱাৰা কৰি দিছে মানে তোমাৰ যি মানে বতৰটোৰ লগত প্ৰদূষণ বাঢ়িব বা যিমানে তোমাৰ গছ গনি নোহোৱা হ'ব তো সিমানে তোমাৰ ধৰি লোৱা যিবিলাক কাৰ্বন ডাই অক্সাইড বা ধৰি লোৱা তোমাৰ যিবিলাক অন্যান্য গেছ আছে মানে যিবিলাক গ্ৰীণ হাউচ গেছ আছে এই গ্ৰীণ হাউচ গেছৰ যিমানে বৃদ্ধি বাহিব সিমানে তোমাৰ ধৰি লোৱা আমাৰ যিটো পৰিৱেশ সে পৰিৱেশটো সিমানে গৰম হৈ থাকিব। বা তোমাৰ যিটো আমাৰ বতৰৰ যিটো আমাৰ তোমাৰ যিটো কি বুলি কয় অ, ধৰি লওক কেতিয়া বৰষুণ দিব বা কেতিয়া ৰ'দ দিব ত' সিমানো ধৰিব নোৱাৰিবা। মানে এতিয়াটো চাবা আমাৰ পৃথিৱীৰ ওপৰত কিমানটা মানে হেই কি বুলি কয় আমাৰ যিটো অ, চেটেলাইট বুলি কয় নেকি, সেইবিলাক লাগি আছে। যে বা তোমাৰ আমাৰ যিবিলাক অহ মানে ডাঙৰ-ডাঙৰ যিবিলাক মানুহে লগাইছে সেইবিলাক ওপৰত ত' সেইটোৱে আমাক কৈ থাকে ন কে ৰ'দ দিব, বৰষুণ দিব কিন্তু সেইটোও ধৰিব নোৱাৰে আজিকালি সেনেকুৱাই হৈ গৈছে পৰিৱেশটো আমাৰ মানে। মানে কাহ কেতিয়া ৰ'দ দেই, কেতিয়া বৰষুণ দেই মানে সেইবিলাকো ধৰিব নোৱা ৰে। মানে টেক্নলজী বিলাকেও ধৰিব নোৱাৰে আমিতো অমানো সাধাৰণ মানুহে তোমাৰ। ত' সেয়ে দিয়া মানে বতৰৰ যিটো অৱস্থা এই অৱস্থাটো বহুতে সলনি হৈ গৈছে মানে যিটো সেইটো মানে ধ্বংসৰ পথত যাবলৈ ধৰিছে আৰু। আৰু লগতে এই মানুহৰ যিটো প্লাষ্টিকৰ যিটো ব্যৱহাৰ এই প্লাষ্টিকৰ ব্যৱহাৰে বহুতখিনি আমাক অহ দূষিত কৰিছে আৰু বতৰটোক আমাৰ বা লগতে আমাৰ পৰিৱেশটো বহুত দূষিত কৰিছে। এ লগতে ধৰি লোৱা আমাৰ যিবিলাক খাৰুৱা তেল আছে পেট্ৰলিয়াম অ ডিজেল, পেট্ৰ কেৰাচিন এইবিলাকৰ মানে যিটো ব্যৱহাৰ এই ব্যৱহাৰো বহুত বাঢ়িছে। ত' ব্যৱহাৰৰ ফলত কি হ'বনো এই বিলাকে যেতিয়া যিমানে পুৰিব আৰু পৰিৱেশৰ মাজত সিমানে তোমাৰ গৰম যাব বা পৰিৱেশত তোমাৰ এটা গৰম সৃষ্টি হ'ব। ত' তাৰ ফলত কি হৈছে যিমানে তোমাৰ বাষ্পীভৱন হ'ব ত' সিমানে তোমাৰ যিমানে ধৰি লোৱা যিমান বেছি ৰ'দ দিব সিমানো তোমাৰ পানীটো মানে বেছি শুহিব ন'? অ, মানে ৰ'দটো এইটো সেনেকে তোমাৰ সনেকে অ, ভাব হৈ কিনে আৰু ডাৱৰ হ'ব। ত' ডাৱৰ হ'লে আৰু তোমাৰ বেছি বৰষুণ দিব, বানপানী হ'ব। ত' তোমাৰ দুটা, দুটা সমস্যা হ'ল এটা তোমাৰতো ৰ'দ দিলে তোমাৰ একদম ৰ'দ দিলে আৰু দ্বিতীয়টো কি হ'ল আৰু তোমাৰ একদম বৰষুণ দিলে আৰু বৰষুণৰ ফলত তুমি বানপানী হৈ গ'ল। ত' দুটা সমস্যা এতিয়া গুৱাহাটীত ধৰি লোৱা এই এতিয়া ৰ'দ দিছে ন'! এ সেইকেইদিন যি পুৰা ৰ'দ দিছিল ন' পুৰা ৰ'দ দিচে একদম মানে তোমাৰ একদম ৰ'দ আৰু। তাৰপিছত দুদিন পিছত কি দিল? বৰষুণ দিল, ত' বৰষুণ দি তাৰ পিছত কি হ'ল? অ, বানপানী হ'ল গুৱাহাটীত। ত' সেনেকুৱা সমস্যা হয় মানে তোমাৰ ৰ'দো দিছে, বৰষুণ দিছে। ত' দুয়োটা সমস্যা আমি মানুহে সহ্য কৰি আছো। ত' সেই এনেকুৱা ধৰণৰ সমস্যাবিলাক বহুত হৈ থাকে। ত' মই ভাবোঁ আমি এইবিলাক আৰু যিমান পাৰোঁ সিমানে আমি এইবিলাক তোমাৰ যিমান আৰু নিজৰ ধৰি় লোৱা ক্ষমতা আছে বা নিজৰ যিখিনি ইচ্ছা আছে সেইখিনি ই চ্ছা মতে এইবিলাক যাতে অতি সোনকালে নোহোৱা কৰো। কাৰণ এইবিলাক আমাৰ ভৱিষ্যতৰ যিবিলাক প্ৰজন্ম আছে এইবিলাক ভৱিষ্যতৰ প্ৰজন্মৰ কাৰণে বহুত জৰুৰী ন'! যদি এইবিলাক আমি অ বৰ্তাই নাৰাখোঁ তেতিয়াহ'লে আমাৰ যিটো আহিব লগা যিটো প্ৰজন্ম সেই প্ৰজন্মই তোমাৰ এইবিলাক মানে কষ্ট তেওঁলোকে ভুগিব লাগিব। তাৰ ফলত কি হ'ব আমাৰ বহুত ধৰণৰ সমস্যা যেনে ধৰি লোৱা নতুন প্ৰজন্ম আৰু ধৰি লোৱা আৰু থাকিব নোৱাৰিব। ধৰি লোৱা তেওঁলোকে আৰু মানে আহিব লগা যিতো তেওঁলোকৰ অ নতুন প্ৰজন্ম সেই নতুন প্ৰজন্মক আনিব নোৱাৰিব সেনেকুৱা ধৰণৰ বহুত সমস্যা সৃষ্টি হ'ব। তাত' তোমাৰ মানুহৰ যিটো দীৰ্ঘ আয়ু হয় সেই দীৰ্ঘ আয়ুটো তোমাৰ কমি যাব। সেনেকুৱা ধৰণৰ মানুহে যদি এতিয়া আছী, নব্বৈ বছৰলৈ আছিল তেতিয়া তোমাৰ এতিয়া সত্তৰ বা ষাঠি বছৰলৈ থাকিব। ত' বহুত সমস্যাই দেখা দিব দিয়া।
অ হয় দিয়া মানে এইবোৰ সমস্যাটো মানে বতৰৰ যিটো আমাৰ বতৰ পৰিৱৰ্তন বা জলবায়ু পৰিৱৰ্তন এই বহুত সমস্যা আছে তাৰ লগত। এতিয়া স্বাস্থ্যৰ ক্ষেত্ৰতে তোমাৰ কিমান ধৰণৰ সমস্যা সৃষ্টি হয় ন'। এয়াত দিনত ধৰা প্ৰচণ্ড গৰম হয় বা ৰাতি তুলনামূলক ভাৱে ঠাণ্ডা হোৱাৰ বাবে যিটো আমাৰ ৰাতি ঠাণ্ডা পৰি যায় ন কেতিয়াবা হঠাৎ তাৰ ফলত কি হয় মানুহৰ জ্বৰ হয়, কাহ হয় চৰ্দি হয় বা যিবিলাক ভাইৰেল সংক্ৰমণ হয় সেইবিলাকো হয়। আৰু এতিয়া বৰষুণৰ সময় আহিল মানে তোমাৰ বৰষুণৰ সময়ততো জানাই বিভিন্ন ঠাইত পানী বিলাক জমা হয়। এই সেই পানীবিলাকত এতিয়া ম যিটো মহ মহৰ সংখ্যাটো বৃদ্ধি পায়। তাৰো মহৰ সংখ্যা বৃদ্ধি মানে তোমাৰ যিবিলাক আমাৰ ডেংগু মেলেৰিয়া যিবিলাক বেমাৰ থাকে সেইবিলাক সেইবিলাকো মানে বিয়পি পৰে ন। আৰু এতিয়া গৰম বেছি হ'লে সমস্যা কি হয় ডিহাইড্ৰেচন হ'ব তোমাৰ। পানীৰ অভাৱ শৰীৰত। হিট ষ্ট্ৰক হ'ব, বা যিবিলাক উশাহ নিশাহ লোৱাত যিবিলাক কষ্ট সেইবিলাকো হয়। এতিয়া বিশেষকে তোমাৰ যিবিলাক শিশু থাকে বা বৃদ্ধ বা আগৰ পৰা তেওঁ যিবিলাক অসুস্থ হয় আৰু লোকসকল তেওঁলোকৰ বাবে মানে কিন্তু পৰিৱৰ্তন আৰু পৰিৱেশৰ যথেষ্ট মানে বিপদৰ সন্মুখীন কৰি পেলাই তেওঁলোকক। এতিয়া ধৰা এই যিবিলাক সমস্যা হয় পৰিৱেশজনিত যিবিলাক সমস্যা হয়। মই ভাবো আৰু এইবিলাক সমাধান কৰিবলৈ মানে চৰকাৰৰ পদক্ষেপৰ লগত আমাৰ যিবিলাক ব্যক্তিগত দায়িত্ব নহয় সেইটোও মানে সমানে গুৰু ত্বপূৰ্ণ আমি যদি ধৰা এতিয়া বেলেগ কিনো কৰিব পাৰো, আমি যদি এতিয়া অধিক গছ পুলি ৰোপণ কৰো। বা প্লাষ্টিকৰ যিটো ব্যৱহাৰ সেইটো যদি আমি কম কমাই আনো বা যিবিলাক আমাৰ পানী বা বিদ্যুতৰ অপচয় সেইবিলাক অপচয়টো যদি আমি নোহোৱা কৰিব পাৰো বা পৰিবেশটো যদি পৰিবেশৰ যিটো পৰিষ্কাৰ পৰিচ্ছন্নতা সেইটো যদি বজাই ৰাখিব পাৰো তেতিয়া মানে এইবোৰ সমস্যা অলপ হ'লেও তোমাৰ সম্ভপূৰ্ণ ভাৱে হ'লেও কমি আহিব আৰু মোৰ হিচাপত বা ব্যক্তিগত যিবিলাক বাহন তাৰ পৰিৱ ৰ্তে যদি ৰাজহুৱা বা পৰিবহন যিবিলাক থাকে আমাৰ বাছ হওক বা সৰু সৰু গাড়ী বিলাক সেইবিলাক যদি ব্যৱহাৰ কৰো বা ধৰা সৌৰ শক্তিৰ যিবিলাক ব্যৱহাৰ সৌৰ শক্তিৰ ব্যৱহাৰটো জানাই নবীকৰণযুক্ত শক্তি ন সেইটো ত সেইটোও ব্যৱহাৰ কৰিব লাগে তাৰ ফলত তোমাৰ সজাগতাও বৃদ্ধি হয় দিয়াচোন। আৰু মানে ল'ৰা ছোৱালীৰ মাজত বা মানুহৰ মাজত সেই সজাগতা বৃ দ্ধি কৰাটো মানে যথেষ্ট ডাঙৰ কথা আৰু সজাগতা বৃদ্ধিয়ে মানে তোমাৰ এই যিবিলাক সমস্যা এই সমস্যাবোৰ তোমাৰ মোৰ হিচাপত ঠিক কৰিব পাৰিব আৰু। বাকী তোমাৰ যদি মোৰ মতে আৰু যদি প্ৰত্যেকজন ব্যক্তিয়ে যদি এই ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াই আৰু তেনেহলে যিবিলাক সমস্যা অলপ হ'লেও তোমাৰ আগতকে কমিব। বাকী নহলে হ'ব দিয়া আজিলৈ ৰাখিছো। পিছত এই বিষয়ে আৰু ভালকে কথা পাতিম।
অঁ হ'ব দিয়া হ'ব দিয়া।